হেল্ল'
আহ কোন কৰি আছ?
কি কৰিছ অ? ভাত খালো মই। তই খালি?
খালো খালো
কেদি খালে? হেল্ল'? মই এই মাছেদি। তই? উম।
তাৰ পৰা দালি বনালোঁ।
অ', আজি মেলাত গৈছিলি নেকি?
নাই
নগলিব নাবে?
নাই, নগলোঁ। গৈছিল নে কি?
অ', গৈছিলোঁ মই।
অ ', ক'ব লাগিছিলে। গ'লোঁ হয় এপাক।
উম', মানুহ সেয়া যায় আজি। আজি লাষ্ট মেলা ন',।
অ', কাৰ লগত গলি?
এ', আমাৰ ওচ চা মানুহৰ লগত।
কি - কি ওলাইছিলে?
চব ওলা তাতে। এইটো লাষ্ট কা-মেলা চব ওলা মানে সেই মিঠাই, কাপোৰ-কানি কাপোৰ-কানি উম ম এইসোপাই চব মানে বেচে আৰু।
আম
অ', আ আমো বেচে সেয়াত। এ ঘৰৰ আম পাৰি - পাৰি মানুহ থোপাই থৈ - থৈ দিয়ে যে। আজি মেলাটোতে বেচিম বুলি। তেনেকে আম- ঘৰ আম আনি পেলে বেচে।
কাবাৰ ঘৰত গৈছিলি নেকি?
নাই।
কি আনিলি? জলেবি মিঠাই।
নাই। এনে নিমকি অলপমান লৈ আহিছোঁ আৰু।
অ'।
জেল পি নাখাওঁ। নেখায়ে। সেইদিনাখন আনা আছেই, এনেই যায়। গ'ল।
মোৰ হে', আনিয়ে গ'ল এবাৰ আনিছিলো পেলাই পেলনিহে, পেলাইহে - পেলাইহে দিওঁ। খাই ভাল নাপাই ইহঁতে মেলাৰ জেল, দা- দা। ভ যে সেইকাৰণে,
উম। এয়া তোমাৰ হেৰি! নিম বেকাৰী, এই নহয়, এইখন লোহিত বেকাৰী খনৰ হেৰি জেলেপি খাবলে ভাল হয়।
তেনেকুৱা টাইপৰ খাই ভাল পাওঁ, মইও সিহঁতেও সেনেকুৱাই ভাল পায়। পতাই দিয়া কমনি? আলু খাব নোৱাৰা বুলি! হেৰি বেমাৰত খাব নালাগে বুলি কোৱাৰ পৰা মম সেইকাৰণে এতিয়া মিঠা ভয়ে লগা হ'ল, এইবিলাক দেখিলে!
উম মোহে মিঠাটো নাখাওৱে, টিভি চাই আছ নেকি?
টিভি নে? নাই, নাই ফেন চলি আছে। ফেন চলি আছে।
উম!
কি? নাই টিভি বন্ধ। ফে'ন মাত গৈছে নেকি? অঁ।
হ'ব পাই চাগ।
অঁ, তোৰ কিবা আৱাজ আহি আছে, সল, সল, সল পানীৰ নিচিনা কিবা কাম কৰোৱাৰ নিচিনা।
এনেই নেটৰ কাৰণে হৈ আছে নেকি? মইতো নাই মই বাৰান্দাত, এই আছোঁ! একোৱে নাই?
তেওঁ কিবা এটা আৱাজ আহি আছে। মানে, কিবা কোনোবাই কাম কৰি থাকে। টিভিটো?
একো আৱাজে নাই! এদখত। একোৱে কৰি থকা নাই, এদশত মই বাৰান্দাতে আছো যে!
নাই
উম! নাই ফেনো লগোৱা নাই। মোৰ এখন ফেন চলিলে যে, হাহুৱাই থাকে। এ নুশুনি, সেইকাৰণে নাই। খাবলে
নাই! নাই, যোৱাই নাই।
অ' এনে খবৰ সাদৰি লৈ আছো আও
অ' খবৰ-খাতি লৈছো মই। আমাৰ মেলাত যে মিঠাইখিনি আকৌ জেলেবীখিনি ভাল লাগিছিলে খাই। সেইটো কম বুলি ভাবিলোঁ। পাহৰি গলো আকৌ মিঠাই খাবলে খাই চাইছিলি নে সেইদিনাখন? সেইদিনাখন সে মি খাই পিনি কিবা এটা ভাল লাগে
উম কি জানানে নে? মিঠাইখিনি যদি নতুন তেলত। বনাই নহয়। প্ৰথম যদি নতু নতুন তেলত বনায়, সেইখিনি খাবলৈ ভাল, কিছুমানে ক'বাত তেলসোবা ৰয় যে থৈ থৈ দিয়ে। তাতে আকৌ মেলাই-মেলাই বনাই ফুৰে ন? সেই খুপাই, হেৰি খপাই, উম। অ' সিহঁতেতো একেদিনাই শেষ নহয় তেল সো সোপা আৰু ৰৈ যায়। ক'ত পেলাই দিব সিহঁতে, সেয়া থৈ দিব, সেয়া তেলতে আকৌ বনাব আকৌ। সেই চেনিপানীটো একেটাতে দিব। গ সেই মানে, সেইটো মিঠাই খাবলৈ ভাল নহ হয়।
ভাল নহয়, খোৱাটোও ভাল নহয় এইবিলাক।
ভাল নহয়। আৰু খাবলৈও ভাল নহয়।
নালাগে। মেলাপা মেথাই আনি। খাবই নালাগে তাতকৈ ঘৰতে জেলেপি বনাই।
উম উম বনাই আছিলো নহয়? মই মাটি মাহৰ আমেঠি যে আমেঠি বনাইছিলো। উম। সেই মাটিমাহটো তিয়াহ ধবেলা হেৰি কৰি পিচি লৈ তাৰপিছতে ঘিউত ভাজিলো, ঘিউট ভাজি পেলাই। তাত চেনি পানী দিলোঁ আৰু, সেই তেনেকে বৰ ধুনীয়া হৈছিলে। চোন।
উম ভাল লাগে সেনেকে ঘৰত বনোৱা বস্তুটো ভালেই লাগে
অঁ মই সে তেনেকে,
বনাই বনাই থও আকৌ সেতক,
উম এই জেলিক মই বনামে এই মধুআমৰ দিনত। আমাৰ মধাআম এডাল আছে নহয়,
অ অ। অ।
মধামডাল মানে ইমান লাগে খাবলৈ ইমান দাম মি ঠা নাই যে তাৰ চত পাই আহি লৈ পেলাই জেলিয়ে। বনাও মই বনাওঁ আমাৰ ওচৰ মানুহজনীও বনায়।
অ কেনেকে বনা আজ হেৰী হাক। মধামাহ জেলটো কেনেকে বনাও মানে।
মধাম অ জেলি টো মধাআম খিনি সিজাই লওঁ। সিজাই লওঁ। সিজাই লৈ পেলাই পানীটো চেকি দিওঁ আৰু তাৰপিছত গুটি চুটি হেখোপা পেলাই দিওঁ আৰু বাকলি গুটি। চেকি খচিলা চেকি ত পানীতো তেতিয়া চেনি দি পেলাই পগাই পগাই পিছত একে বৰ ধুনীয়া কিনা জেলি দিছে। নিচিনা হৈ যাই গৈ মধামটো ৰঙা, এ, একে জেলিখিনি উঠি। ৰঙা নিচিনা হৈ
যে য যাম যে কিমান যাম উম। কিমান দি দি লৈছিলা? অ আমাৰ যেনি
টেঙা ফুলটো যে
অ সেইটো বাৰু বনাইছোঁ, খাই পাইছোঁ, ‌ এবাৰ
অ সেইটোও বনাও মই, তাৰপিছত একে আকৌ কৰদৈ, কৰদৈ জেলি। বিলাক, চেনী অলপ দিবা, চেনী দিব লাগে।
সেইকাৰণে এতিয়া, এতিয়া সেইবিলাক খাব নোৱাৰা পৰা কি বনাই খাবি, ক চোন?
উম, এতিয়া মিঠা নোখোৱাতে নবনোৱা হলোঁ আৰু।
উম, সেইবিলাক খাই, ‌ খাই, ইজনী আমাৰ মি
নোৱাৰা বেমাৰ হয় গলগৈ, এনে ঢেৰ মিঠা খাওঁ যে, আকৌ মিঠাইও খাওঁ মই, আকৌ ছোন মিঠা, অ। কম মিঠা চাহ নাখাওঁ বেছি, বেছি মিঠা খাওঁ। ক'তা আমাৰ পৰিয়ালত চোন সেয়া হেনে নেকুৱা বেমাৰ নাইয়ে, হয়?
অঁ।
উম।
পইচা আগতে, টকা পইচা তাৰ ওচৰত নাই, নাই। মিঠাই সেই কাৰণে মানে মানুহ বিলাকে ইমান মিঠাই না নেখায়ে চোন‌।
নেখাইছিলে আগতে, অ।
ঠাইতে খাই পাওঁ আৰু ওচৰতে।
উম। আগতে, আগৰ মানুহে নাপায় বহুত দিনৰ মোৰতহে এদিন মেলাত মেলা হ'লেহে পায়, সিহঁতে খাব।
অঁ।
আমি এতিয়া ওলাই গ'লেই পাওঁ ন, লৈ লোৱা
অ', সেই কাৰণে আমি সেইকেইটা বেমাৰ আজি ল'লো আও। অ এতিয়া কাইন আছিল যদিও আমি নাই। এতিয়া কৈ লৈছো এতিয়া
উম খাব নোৱাৰা হয় লৈছো।
উম সদায়ে বস্তু মানেহে বহুত সে দিনা মূৰতে খাব লাগে কিছুমান
কমকে খাব লাগে ন।
খাব লাগে
উম তাতে মই হেই মামী ঢুকাওতে মা আমি উম মামাহঁতৰ ঘৰত থাকিলো যে। তাত একে হেই একেইদিন দুদিনতো ভাত। পানী নাই ন মিঠাই কবা মানুহে নিয়ে নহয় কিনো কৰিম মিঠাই খা বা আমি কি জনীয়ে খাওঁ। মাহী ধৰক এজনী মই এনেকৈ আকৌ আম কপা কাটি লও সেয়া অ আনাৰজ কাটি লৈ সেয়া খাও দিনটো মালভোগ কল এনেকে খাই খাই হেৰি
অ সেইটোৱে সেইটোৱে ময়ো আলহী আহিলে মিঠাইলাক আনি মই থওঁ।
উম এতিয়া মিঠাই আনিলে মই নাখাওঁৱে।
ময়ো খাবলৈ এৰিছোঁ এৰিছোঁ। চোৱা, মিঠাই নোখোৱা হৈছো মানে।
অ'। কেতিয়াবা আৰু খাও আৰু। একেবাৰে নোখোৱাও নহয় বুইছ?
নহয় অ' সেই কেতিয়াবা খালে একো নহয়। মনো যায় নহয়, মনো যায় খাবলৈ। আগৰ নিচিনা মানে হেঁপাহ অ' হেঁপাহ পলোৱাই নোখোৱা হ'লো আৰু এতিয়া।
অ' আগৰদিনা আগৰ নিচিনা মিঠাই খাব মন নোযোৱাও হ'ল। নোযোৱাও হ'ল ন?
উম।
আগতে মিঠাই বুলিবহে লাগে, একেবাৰে নি নিজে কিনি কিনি আনি খাওঁ। এতিয়া কোনোবাই আনিলেও খাব মন নাযায়। আমুৱাই গ'ল বস্তুটো। অ'। উম। তাতে মিঠা নিদিয়া চাহ খাই খাই এতিয়া মিঠাটো অকমান হ'লে বেছি পোৱা হ'লো।
অ' মোৰো তেনেকুৱা হৈছে দে। মই কেইদিন -তিনদিনমান মিঠা নিদিয়া চাহ খালো, এতিয়া অলপমান খালে মানে একেবাৰে হেৰি হৈ যায়।
মুখখন কিবা হৈ যায় ন? বেছি লাগি যায়। আচলতে নাখালে সেইবোৰ বস্তু খাবলৈ
মন নোযোৱা হ'ল। বেয়াই লাগে মোৰ। নোযোৱা হৈ গ'ল, নোখোৱা ভাল মিঠাটো নোখোৱাই ভাল।
উম বিশেষকে চেনীটো, এটো মিঠাই অকণমান খালে একো নহয়।
অ' এই চেনীটোৰ কথাই কৈছো। উম, মিঠৈটো কেনেকুৱা বাৰু একেইে নেকি? কে
হে?
মিঠৈটো চাগৈ খোৱা বেয়া হয়নে?
উম, মিঠৈটো অকমান খালে একো নহয়। এইটো ভাল মিঠৈটো কিনি আনিব লাগিব।
অ'।
তেওঁ সৰহকে খোৱা বোলে সেইটো বেয়াই কেই। উম উম, মই নাখাও। এই কিবা পিঠা-চিঠা বনালে দিওঁ আৰু? হ'ব বাৰু দে ন?
দে হ'ব
উম হ'ব দে।
পঞ্চাছ